অহ হেল্ল'। অ ভালে আছে।
আছো আৰু আপোনালোকৰ।
আছো আছো। ভাত ভাত চাত বনালে।
নাই এই ৰাতিপুৱাতে খাই লৈছো ভাত বনাম দেকে চাহ এঘাৰটা বাজিছেহে।
অ'।
তেনেকে বনাম আপোনালোকৰ।
আমাৰ মই মনায় থাকো ৰাতিপুৱটো খোৱা হ'ল চব গ'ল ডিউটি ডিউটি। লৰা ফুল তাৰপিছত এতিয়া। দুপৰীয়া কাৰণেও বনাই থওঁ মানে।
একেবাৰে বনাই থয় আৰু।
অ অ, একেবাৰতে বনাই থওঁ আৰু এই দুপৰীয়া ভাতটো উঠাই দিওঁ।
উম।
এতিয়া মানে কামটো নাথাকে বাৰে বাৰে কিমান বনাই থাকিম কম মানুহ নহয় জানো বেছি হলে ধৰক ভাল। ভাল আৰু বনাবলৈ।
তাকে।
এনেই গেছ খতি তেল খতি মচলা খতি। সেইকাৰণে মানেহে এবাৰ এটা কৰি থৈ।
ভালেই কৰে ময় মানে, কেতিয়াবা বনালে মানে একেবাৰে বনাই থৈ দিওঁ।
তাৰ পিছত হেৰি উম। দু পৰিয়ালৰ মানে থুটি হয় দেুৱা আৰু তাৰ পাছত মানে আজি। কেৱল নবনালো আজি ৰাতিৰে, চব আছিলে।
থকা কাৰণে নবনালো তেনেকে বাপেকক তেনেকে গৰম কৰি খাই পঠিয়ালো। আমি এনেকে কিবা কিবি আনিম বনাই খালো আৰু। দুপৰীয়া একেবাৰে ভাত বনাম আৰু। খাবলৈতো নাহেই একে হেৰিখন।
বেছি হ'লেও দি কম মানুহ হলেও দিগদাৰ বেছি হ'লেও দিগদাৰ।
তাকেতো।
এতিয়া আমাৰ ঘৰত বেছি মানুহ দিগদাৰ হয় এবাৰ এটা বনাই থবলৈ।
অ আমাৰতো বেছি আমাৰ সাতটা মানুহ।
অ সাতটা, আমাৰ ঘৰত, অ আমাৰ ঘৰত পাঁচটা। কুকুৰে আছে নহয় তিনিটা, মানুহ পাঁচটা কুকুৰ তিনিটা। আকৌ পোৱালি তিনিটা, টা আছে।
আমাৰ কুকুৰ আছে মেকুৰী আছে চব আছে।
সেইগালেকে হেৰি কৰি থাকোনে।
উম উম ছাগলী আমাৰো আছে, উম।
আমি গ'লে মানুহ নটা, হিবা হা আকৌ হেৰি ড্ৰাইভাৰ আছে যে। বঙালী বোৰ থাকে, এই তেতিয়া আৰু বেছি হৈ যায় মানুহ।
উম। ইমান এ ঢেৰ মানুহ অলপ বনাবলৈকো দিগদাৰ নহয়।
ন বনাবলৈও দিগদাৰ। মোৰ মানে আমনি লাগে ঘৰতে গৈ এই ৰন্ধা বঢ়া সেহুৱাই কৰি থাকিব লাগে যে।
বলক আকৌ ফুৰিবলৈ যাওঁ।
কত যাব কব মন্দিৰ চন্দিৰ ওলাওক না আপোনালোকে।
মডিল ত। যোৱাাতো হৰি এতিয়াতো হাত লাগিলে বাৰু এতিয়াতো নোৱাৰিম ন।
সখানে কি।
পঁচিশ তাৰিখে ভাঙিব, সাত।
অ পঁচিশ তাৰিখে ৰাতি ভাগিব নেকি ন। ছাব্বিশ তাৰিখ হা।
সুধি কয় ব আৰু।
অ অ, মে গৰম বানত কবা মন্দিৰ চন্দিৰ পৰা আহিবগ পাৰিলো হয়। কত কি ফুৰিবলৈ যাব আৰু।
আমাৰ বাৰু গনামনা বুলি কথা নাই আৰু পোৱালিটো স্কুল স্কুল নাই বাৰু।
অ আমাৰ আকৌ সৰুটোৰ আছে যে দিগদাৰ হৈ যায়।
আমাৰ সদায় ছুটি বাৰু কিন্তু ঘৰৰ কামতহে ছুটি নাই।
কৰ কামো ছুটি নাই অ আ যে।
উম।
অফিচ তাৰ পিছত গৰম বন্নতত মানে সেয়া সুবিধা অকন উলিয়াব পাৰি আৰু ইফাল সিফালকে।
উলিয়া ব লিব তে নেকি।
তাকে তালোকৰ হয়তো। ইয়াততো আমাৰ মানুহ নাই মানে তেনেকুৱা না মানুহ নাই। আছে কিন্তু আমাৰ মানে ইমান হেৰি নাই ন এৰিয়াৰ মানুহৰ লগত ইমান টান্স এটা নাই। আমি ভাড়া থাকো যে।
অ অ।
সেইকাৰণে মানে টাৰ্মচটো ইমান নাই আৰু আৰু চব নিজে নিজে যায় ন মানুহবোৰ।
উম উম।
আমাৰ ময়া সেই অমিনাথ বাবা। তাত যাওঁতে তেনেকে উলিয়াইছিলে তেনেকে সুবিধা পাই গুচি গ'লো।
উম।
আৰু বেছি মানুহ হলে কিু মানুহবোৰ মিলিব লাগিব।
মিল দিব লাগে নহয় মানুহৰ যে মানুহ ক'লে গ'লে যে চব ফুৰিবলৈ যোৱা মানুহিনি একেলগে মিলিব লাগে কথা পা।
মিলিব লাগে অ তেতিয়া আমি গ'লো মানে নিমিল মানুহবোৰ কিবা টাইপৰ দেখোন।
মই মানুহ মিলেহে যাওঁ মই মানুহ নিমিল মই নযাওঁ বেয়া পাওঁগৈ।
বৌ যি বকিছে বকি বকি লাষ্ট তাত কৈছে আৰু কোনো দিন ইহঁতৰ লগত নাহওঁ।
উম। এদাই এতি পিকনিক খাবলৈ যোৱা বা মন্দিৰ। নিজ ক'ৰবাত ফুৰিবলৈ যোৱা হলে মানে মানুহ বিলাক মিলিব লাগে। উ কথাই কথাই চবৰ লগতে মিলিব লাগে তেতিয়াহে গৈ ভাল লাগে এতিয়া গৈ। ফূ্তিও লাগে গৈ।
খাবলৈও ৰখা নাই মানে আহোতে। বোলো চাহ তাহ অকলেকে আমি খাই যাওঁ অ পইচা উঠাই। তেনেকে পইচা উঠাই ডাঙৰ গাড়ী এখন লৈ। কিমান এহেজাৰ কেে লৈছিলে তাৰ পিছত নশ হলগে।
অহ।
এশ টকাকে বাচিল আৰু মানে সিহঁততো অহা যোৱাাহে খৰচ। কাৰণ খোৱা বোৱা। কোনো হেৰিয়ে নাই খোৱা বোৱা চব ফ্ৰীতে হৈছে বৌ ভনীয়েকৰ ঘৰত খুৱাইছে।
অহ।
নিৰামিষ ভাত খুৱাইছে বৌ ভনিয়াক ঘৰত চব খোৱা বোৱা পইচা হেৰিয়ে নাই সিহঁতে মানে ফটো। উঠিবলৈহে গৈছে ভগৱানৰ ভক্তিত যোৱা নাই মানে সিহঁতে। ফটো উঠিবলৈ গৈছে আমি গৈ পোৱালে সিহঁতে আধা খিনিয়ে ভাত খাই আজৰি হ'ল মানে। সিহঁতে। গাড়ী লৈ গুচিয়ে আহিলে তাৰপা আমি বৌ এনেকে আমি চাৰিটা। বৌ অ অ আমি চাৰিটা মানে আমাৰ আমাৰ। আৰু সিহঁতৰ দুটা আমি লাষ্টত টমটম লৈ আহিছো মানে।
মানে মোবাইল লৈছ ফটো উঠিছা আৰু।
অ বৌয়ে কৈছে তহতে যা আৰু কিছুমানে এনেকুৱা কৰিছে মানে ৰা। ৰাতি যে গৈছে ধৰক আমি ইয়াৰ পৰা সিহতে ৰাতিয় এঘাৰটাত যাম বুলি কলেও ৰাতি তিনটা বজাইছে। চব একে ৰেডি হৈ আহিছে মানে মেকপ চেকপ। কৰি একেবাৰে গা চা ধুই ৰেডি হৈ আহিছে গাড়ীটো। কবই ন মানুহ অ সেয়া হেৰি মানে। সিহঁততে তেনেকেই মন্দিৰলৈ গৈছে মানে।
এতিয়া মানে হেৰি আমি অগ্ন নাম যোৱা নাই আজিলৈকে বাৰু এতিয়ালৈকে আমাৰ এইফালে। মানুহ গৈছে উ কেইবাটাও পাৰ্টি গ'ল। তাৰপিছত গৈছে কিন্তু আমিহে যোৱা নাই তাৰপিছত মই বোলো আ। আমি ভন্টিৰ লগত কথা পাতিছো যাম বুলি তেনেকে ৰঙী নাম। উম, যাই চাই আহিম কেনেকুৱানো জেগা, কেনেকুৱানো কথা। মানুহটো চব গৈছে বাৰু গৈ প্ৰমাণ পাইছে কিবা- কিবি।
এই লিড্ডুতহে যাব লাগিছিলে মানে মাঘেৰিটা পাৰ হৈ লিড্ডু পাই যে।
অ।
লিড্ডুতহে যাব লাগিছিলে বৰ ধুনীয়া জেগা মানে।
হয় নেকি?
উম, তাৰপা হেৰি যাওঁতে বা অংগীনাথ বাবাৰ তাত সোমাই এদিন থাকিব লাগিব আৰু দূৰ হৈ যায়তো।
অ।
মানে গেষ্ট হাউচ চেষ্ট হাউচ লৈ এদিন থাকিব লাগিব। তেতিয়া ধৰক অ, ইয়াৰ পৰা গৈ ধৰ অংনদান বাবা এ তাত সোমাই মেলি লৈ তাতো আৰু দেৰি হয়। য অগ্নিবাণ বাবাৰ তাত। তাৰ পৰাা ধৰক তালৈ অ তালৈ গৈ তাত ফুৰি কৰি এ সেনেখন ধৰক আকৌ ৰাতিলে ঘূৰি আহিব। লাগে ধৰক। আৰু খোৱা বোৱা যোগাৰ লৈ যাব লাগে, এনেক এনেকুৱা এটা জেগাত ৰাখিব লাগে নিজে বনাই কৰি খাই এইটো পিকনিক নিচিনাও হল।
আহ।
ফুৰাও হ'ল ধৰক ভালো লাগে ন সেইটো।
তাকে মোৰ যাবলৈ ইচ্ছা আছে বাৰু।
তাকে বহুতালৰ কথাটো পাতিবচোন বোলে বৌ লগ যাওঁ। বেছি নালাগে মানে ধৰক কিমান এ, পোন্ধৰ জন এই ল'ৰা ছোৱালী মিলাই পোন্ধৰ জন এনেকে হলে।
আহ।
মানে পইচা খৰচটোও কম, এইফালে ধৰক আকৌ এই একেলগে গলে ফূৰ্তি এটাও হয়।
তাকে একেলগে গলে ফূৰ্তি হৈ থাকিও ভাল লাগিব।
থাকিও ভাল লাগিব বক্স এ বক্স এটা লগাই লব লাগে আৰু। যোনে নাচে নাচিব গান চান লগাই
না নাচা মানুহ আমি আছো নহয়, আমি নাচিম নহয়। আমি নাচাত ওস্তাত আছো। আমি নাচিব পাৰিম।
তাই চে কোবৰতে নাচাক গ'ল আৰু।
চো এই এইবাৰ বিহুতে ফাংচনত পুৰা নাচিছো।
পুৰা নাছা
এ, গায়কে গায়কে গাই আছে আমি নাচি আছো পিছফালে।
অ, তিনদিন হৰি তিনদিন হৈছিলে নেকি ন আপোনালোক?
তিনি দিন ছিলে হ'লেও মানে কি ফাংচনৰ দিনাখন এই হেৰি আহিছিলে যে এজনী পাহৰি লো আৰু। এ, এনে আমাৰ প্ৰথম দিনাখন হ'ল আহ প্ৰাইজ বিতৰণি হল। আকৌ কিবা-কিবি মানে উ কম্পিটিচন হৈছিলে। তাৰ পিছত দিদিনাখন আকৌ দলি দলি হ'ল। তাৰ পাছত ন পাঁচজন হৈছে আৰু এইবাৰ সোণালী জয়ন্তী আছিলে যে আমাৰ।
অ, এইবাৰ শুনা নি যদি ন? আমাৰ ধেৰ কিবা কিবি ইয়াতে ওচৰতে ফাংচন এই ফাংচন ফাংচন। ক'তটো নাই যোৱা। যাবলৈ মন নাযায় মানে স্কুল থাকে ন, আকৌ শনিবাৰ বাৰে পাতিলে সোমবাৰে স্কুল ক্ষতি হৈ যাব।
আমাৰ ইয়াতে- ইয়াতে হেৰি হ'ব নহয় আ ভাওনা হব নহয়।
অ ভাওনা আকৌ হেৰি আমাৰ তাত আপোনালোকৰ প্ৰথম ভাওনা পিনে আমাৰ নাম গোৱা। তাপা পিছৰ ভাওনা দিনাখন আকৌ আমাৰ তাত ভাওনা।
অ ইয়াত এদিন চাই যাবহি। আমাৰ অ অ আমাৰ তাত আমাৰ ভতিজা লৰা গোতে লৈছে কৃষ্ণ লৈছে প্ৰথম দিনাখন।
অ জানো বাৰু। তাক বাৰু আমাৰ দাদাই মেকআপ কৰিব ঘৰতে। পাছদিনাখন সি আকৌ আমাৰ ঘৰত কৰিবগৈ লাগিব মেকআপ।
অ।
কৰিবলৈ। চাবলৈ যাব নোৱাৰিম চাগে মানে হেৰি যে আমাৰ ঘৰতে ঘৰতে হেৰি নহয় ভাওনা। মানে নামঘৰটো আৰু ঘৰটো। নামঘৰটো আৰু ঘৰটো আমাৰ হেৰিয়ে মানে।
একেলগে।
অ। অলপ মাটি মানে আমাৰো আছে নামঘৰটোত।
অ অ।
তাতে আকৌ আমাৰ গাঁৱৰ দুখেল। এতিয়া আমাৰ খেলটোৱে পাতিছে যে। থাকিবই লাগিব। এই পাছৰ দিনাখন সেই তাক। নাজানো মেকআপ কৰাৰ পিছত থবগৈ লাগিব বুলি কৈছে দেখুনে।
আহা অকন ভাল লাগিল হয় একেলকে চাব পাৰিলো হয়।
তাকে মই সি। মই কৈছো ই বোলো একেবাৰে চব জানে যিহেতু তাক চলাবলৈ দিবলৈ কৈছো। মই সি চব চলাই লৈ যাব বোলো। আপোনালোকৰ সৰুটোৱে।
অ অ তাৰপিছত হেৰি। আমাৰ ই ই আমাৰ চব জানে।
গাড়ী গুৰা তাকো চলাব।
এ চব জানে।
সিনা খন মই কৈছো। মো চত তাক বডী বিল্ডাৰ বুলিছে। বডী বিল্ডাৰ টিচাৰ হয় বুলি চিনাকি দিব লাগিছিলে বোলো। অ ইমান ধুনীয়া বডিটো।
কালি লগৰ এটা ঘৰলৈ গ'লো তাৰ। এ নাজানো আৰু কিয়, নাখায় যে খোৱাৰ ওপৰতহে কথা পোৱালি।
অ নাখায় আমাৰ লৰাটোও তেনেকুৱা শুকাই গৈছে সিও।
এ হেৰিয়া মাকে কৈছে। আমাৰ ভতিজাটোৰ ল'ৰাটো মা ভতিজাটোৰ মাকে কৈছে কছে এদিন। জাম উলাবি।
এফালে ফুৰি আহিমগৈ। আপোনালোকৰ এইফালে যোৱা কথা কৈছো আৰু।
অ এই ৰিজাল্ট দিওঁতে আহো বুলি ক'লে। খালি সদিনাখুনে ফোন কৰি কাইলৈ যাম বুলি ক'লে, আজিলৈকে মানুহজনী খবৰ। শেষ নাই। সেইদিনা ফোন কৰি কৈছে ফোন এটাও নকৰে, বুজো আপুনিহে ফোন কৰিব লাগে। মোৰ সময়ে নাই আলহীক সুধি সুধি।
যাম ওলাবি। মোৰচো ওলাবি? যাম।
মো আলহী সুধি সুধি শান্তি নাই কত?
আকৌ টাইম মানে কি এতিয়া আমাৰতো স্কুল স্কুল নাইটো আও স্কুল। টো স্কুল নহলে পতকতে ওলাই যাব পাৰি। স্কুলে পোৱালি নাই যে। যেতিয়া পতকতে গ'লো গৈ ওলাই সেইয়ে আহিবগৈ পাৰো। মোৰ টাইম মোৰ বাৰু টাইমক কোনো হেৰি নাই পতককতে যাব পাৰো। মই যাওঁ বুলি ক'লে ওলাই পটককতে গুচিয়ে যাওঁ।
অ আহিব আকৌ তেতিয়াহলে। আমাৰ আকৌ দিগদাৰ হৈ যায় মানে। এই ল'ৰা স্কুল থাকে, বাপেকৰ অফিচ থাকে যে অঁ, অফিচৰ কাৰণে দিগদাৰ। আকৌ বাহিৰত একো নাখ্‌ খাই। চুগাৰ, প্ৰেচাৰ দুইটা আছে যে থাকে আগৰ পৰাই নাখ্‌ বাৰু, এতিয়া এই বেমাৰ হোৱাৰপা বুলি নহয়। আগৰ পৰাই নাখায় মানে, বাহিৰত খাই ভাল নাপায়।
অঁ
আমি আকৌ বাহিৰত ফাষ্টফুড -চাষ্টফুড